হেল্ল' কি কৰিছে এতিয়া এয়া বহি আছো গৰমত কি কৰিম আৰু
তাকে অ বা যিটো ৰদ ওলাইছে ওলাব নোৱাৰা হৈছোঁ গম পাইছেনে। এইকেইদিন গৰমতটো বেছিয়ে পৰিছে অলপ
আহ আজিও বেয়া গৰম দিছে।
উ ভাত পানী খালে?
নাই খোৱা ভাত। দুটাই বাজিব হল
আহ দুটাই বাজিব কিয় খোৱা নাই।
এ এনে নাই খোৱা বনাবলৈ হেৰি গৈছেহে।
অ কি বনাব আজি
আজি দালি বনাইছে তাৰপিছত ভেন্দি
উম
ভাত ৰাতি মাংস অকমান আছেই
আপুনি বনোৱা নাই মানে
বনা নাই
উম হয় দিয়ক ন এদিন বেলেগ সিহঁতেও বনাই খাব লাগে
অহ মই সদায় বনাই থাকোঁ তাকেতো সেইকাৰণে নাই বনোৱা
উম কালি কালি ভাওনা
কালি ভাওনা চাবলৈ গৈছিলো অ উম ভাল হৈছে বাৰু বেয়া হোৱা নাই উম চবৰে ভালেই হৈছে শেষলৈ চাইছা নেকি শেষলৈ নাই চোৱা মই চালো প্ৰৱেশ খিনি কৰিলে যে কব খিনি কৰ পাছত অকমান টাইম হেৰি চালো এয়া বচন কোৱা খিনি চালো অকমান আৰু তাৰপিছত গুচি আহিলো আকৌ আজি চাব লাগিব যে আজিও আছে
আজিও প্ৰৱেশ খিনি মানে কি জানা প্ৰৱেশ খিনিৰ পৰা দেখাই যায় সেইকাৰণে দেৰি হৈ যায়
অ আকৌ প্ৰৱেশ খিনি কৰিব তাৰ পিছত আকৌ কালি যোনখিনি পাই এৰিছে সেইখিনি পাই দেখাব লাগে
আহ যোনখিনিৰ পৰা দেখাইছে সেইখিনি দেখাব লাগে আকৌ একে সোপাকে দেখাই বাৰে বাৰে প্ৰৱেশ কৰি থাকে সিহঁতে সময়টো সেইকাৰণে গুচ যে ৰাতিপুৱাই যায়গে ন সোনকালৰ পৰা দেখাই দিলে সোনকালে হয়
যোনবিলাক মানে এই ভাৱীয় বিলাকৰ যে মেকআপ বিলাক ইমান ধুনীয়া হৈছে নহয় বহুত ধুনীয়া হৈছে ব বহুত ধুনীয়া হৈছে মেকআপ মানে চব খিনি অ মানে ভাৱৰীয়াই মেকআপেই ভাল হৈছে এটা ভাৱৰীয়া মেকআপ বেয়া হোৱা নাই ধুনীয়া হৈছে
খিনি ভাল আহিছে বোলে এবাৰ
বৰ ধুনীয়া হৈছে মই মেকপ খিনি ভাল পাইছো চাবলৈ আৰু আমি বাৰাণ্ডাত বহি লৈছো ধোন কালত আৰাম চাই বহি বঢহি আকৌ বহি লৈছো আৰু
হম
এ বেচেৰ পৰা মানুহজনীও আহিছিলে আহিলে অলপ সময় অলপ সময় নহয় আৰু বিজো ওৱালৈকে চালে চোৱাৰ পিছত গুচি গব সিহঁতৰ দূৰ যে সেইকাৰণে কৈছে আহ নেচাওঁ আৰু অকমান টাইম চাম গুচি যাওঁ খুচি গলব আছিলে চিনাকি আৰু তেনেকা অ
থাকি যাব পাৰিলে হয় আৰু ভাওনাাৰ অকনো যাব কিয় লাগে
সহতে সেইকাৰণে মানে গুচি গলি নে যদি অ হেৰি দিনতে যদি ৰাস্তা গাড়ীত আহি লওঁ তেতিয়া নগলে নহয় এতিয়া নিজৰ গাড়ী আনিছে আৰু
হু
ছোৱালীজনী আছে ল'ৰাটোৱে আছে মাক বাপে ঘান গোটেই এটা আছে গোটেইকেইটা চাইছে আৰু বিষ্ণুটো মানে বিষ্ণুটো সিহঁতৰ নিজৰ আৰু নিজৰ মানে এনেকে চিনাকি আৰু অ তাক চাবলৈ আহিছিলে চালে গুচি গল মই উম আ ভালে নাইছে বৰ ধুনীয়া নাচছে কি মানে ভালে নাছিল ছে সি ৰাসতো ওলাই যে কৃষ্ণ ধুনীয়াই নাছে ভাৱৰীয়া কেইটা মানে ভালেই হৈছে এটা ভাৱৰীয়াও বেয়া হোৱা নাই চব বানিছে। ভাৱৰীয়াকেটা মেকাপো ধুনীয়া হৈছে। ভাৱৰিয়াকেইটাইও ভাল নাচিছে। ভাল পাইছো আৰু চাবলে।
এনে ভাওনাভেলাগৰ যে অলপ খুচৰি হয়। এইবিলাক।
উম আৰু মই এনেই নগলো হয়। মানে অ গোটেই কেইটা চিনাকি পোৱালিয়ে ওলাইছে ন। ত চাওচোন বাৰু কেনেকুৱা হয়।
অ গাঁৱৰ মানুহখিনি নাচিবও বছৰে ক মুৰত এবাৰহে আহে ন?
তাকেটো। তাকে সেই লগৰ মানুহজনীয়ে কৈছে আমি যদি ভাওনা নাচাও ৰাস নাচাও তেতিয়াহ'লে আমাৰ অসমীয়া সংস্কৃতিকলৈ যাবগৈ।
সেইটোয়েইটো মানুহ বিলাকে নাচায়ে আজি আগৰ নিচিনা মানুহ নাই নহয়।
নাই মানুহ নাই। নহ'লে আমি চাব লাগিব।
সেইটোৱে ত মোৰ সেইটো কাৰণে বেয়া লাগিছে। আমাৰ এইফালে যে ভাওনা হলে নহয় মানুহ।
টো চায়ে গুচি যায় গৈ মানুহ। নৰখে আৰু সেতে। কাৰণ সিহঁতৰ হেৰি। অ হৰাটো কৰা হয়য়ে। মানুহখিনিটো কম কষ্ট হয়নে।
কম কষ্ট হয়নে বুজিব লাগে মানুহ বিলাকে ইমান খৰচা কৰি পেলা হয় ন বস্তু বস্তুবিলাক। অলপ ৰখি পেলাই চাই যাব লাগে। সোনকালে সোনকালে গুচি যায়। আজিকালি মানুহবলাক মানে ভাওনাৰ প্ৰতি ধাউতিটো মানে উঠি গৈছে।
উম।
উম। কাল্পনিক চৰিত্ৰ কৰিলে চাব কিন্তু এনেকে মানে আগৰ বিলাক কৰিলে নাচায়।
অ অ আৰু মানুহ হৈ আছিলে কিন্তু। ভাওনা ঘত মানুহ হৈছিলে নহোৱা নহয়। হৈছিলে কিন্তু ৰাসত যিমান মানুহ হয়। ফাংচনত যিমান হয় তাতকৈ কম হৈছে আৰু কিন্তু মানুহখিনি যথেষ্ট হৈছিলে। তাৰ পিছত যেতিয়াই আৰু হেৰি হল প্ৰৱেশ হল। প্ৰৱেশ হোৱাৰ পিছত আৰু পলালে চব। চকি চকি তকী এই চব পলালে ঘৰলৈ।
হয় দিয়ক কিছুমানে এতিয়া ড্ৰেছ বোৰ কিমান দূৰৰ পৰা আনে ন। হয়নে নহয়? কিমান ভাড়া তানে দাম দি পেলাই যে মোৰ খৰাটো বা মোৰ সেইখিনি ফলাওক। ভালকে কৰিছো যিহেতুকে আজি দেখাব লাগিব। সেইটোতো সিহঁতৰ পৰীক্ষা ন আজি। ইমান দিনে ৰিহাচল কৰি থাকা অখৰা কৰি থাকা। ধৰ্য্য সাহকাৰে বহি চাব লাগে। অ ধুনীয়া গাইছে হবলা। মই আমাৰ ইয়ালে। শুনিছো নহয়।
উম ইমান ধুনীয়া হৈছে নহয়। উম ছোৱালী এজনীয়ে ওলাইছে বৰ ধুনীয়া সুতৰাই নাচিছে। তাই মানে ৰাষ্ট্ৰীয় তো ওলাইছিলে সূত্ৰধাৰি। ৰাসত যেতিয়া সূতৰধাৰি নাচিছে। তাই হেই তাক কিবা হেইও দিছে।
অ।
যোনজনী ছোৱালী নাচিছিলে ছোৱালীজনী সূত্ৰধাৰি নাচাৰ কাৰণে। তাই প্ৰাইজ পাইছে। গামোচা দিছে আৰু মানুহৰ মাজত গামোচা এখন দিয়া বা এশ টকা এটা দিয়াও বহুত ডা। থা নহয় নে? ৰাইজৰ ওচৰত সেই বস্তুটো দিলে কিমান মানে ভাল লাগে। কিমান এটা মানে তাই ভাল। উম তাই সেই খিনি নাচিব পাৰিছে বা সেইটো ৰাইজৰ পৰা তাই মৰম পাইছে কিমান ভাল পাইছে তাই। ছোৱালীজনী বেছি ডাঙৰ নহয়। সৰু ছোৱালী কিন্তু ভাল নাচিছিলে। আছে।
এ পাৰো বুলি ক'লে চবেই পাৰে কিন্তু মানে কি ধাউতিটো নাই গম। পাইছেনে উম। মানুহে কৰো বুলি ক'লে চব পাৰে কিন্তু এ ওলাই নাযায় যে।
ওলাই নাযায়।
কিছুমানে ভিতৰতে কৈ থাকে কিহে নাচিছে কিন্তু এবাৰ ওলাই গৈ যেতিয়া। প্ৰেক্টিচ কৰি চাব তেতিয়াহে গম পাই ন, যে কিমানখিনি কষ্ট কৰা হৈছে।
মানুহেতো কোৱাতো ঢেৰ কয় কিন্তু সেইখিনি তক। কৰিবলৈ যোনজনী মানুহে আগবাঢ়ি যায় সেইজনী মানুহে নকয়। অ বা সেইজনী মানুহ বা সেইজনী ছোৱালী। তেনেকে মানে নকয় যদি যোনবিলাকে নাযায় সিহঁতে কয়। এ এনেকুৱা হে নাচিছে একো ভাল নাচা নাই একো ভাল লগা নাই। সিহঁতে জানিছে সিহঁতে এ। এখন ৰাইজৰ মাজত ওলাই পেলাই নাচিবলৈ সাহ কৰিছে সেইটোৱে ডাঙৰ কথা। ৰাইজৰ ওচৰত।
সেইটোৱে।
সাহ নকৰে নহয় তেনেকে উলাবলৈ এতিয়া সৰু সৰু লৰা পোৱালি ওলাইছে। সৰু সৰু পোৱালি কেনেকে নাচিছে সেয়া যোনবিলাক সৰু সৰু। পোৱ দিছে উম পোৱাল দিছে সেইবিলাক বেছি বয়সৰ পোৱালি নহয়তো সিহঁত দৰটো নাই যে সিহঁ দৰো। এটা উৎসাহ আছে আমাৰ মানুহ বিলাকৰ উৎসাহ নাই বেলেগক দাউন দিবলৈ।
দাউন দিব জানে সেইটোৱে। উৎসাহ দিব নাজানে উম নিজেতো ওলাই নাযায়ে।
উম।
বেলেগক দাউন দিয়া খুব ভাল। কিবা এটা কৰিবলৈ যাব ভাল কাম।
উম সিহঁতে উৎসাহ নিদিয়ে সিহঁতে ডাঙৰন দিব এ একো ভাল নাচানাই তাই।
উম এবাৰ নিজে যেতিয়া ষ্টেজত নামিব ন তেতিয়া। এতিয়া দেতাই কয় যে ভাল ভাল মানুহৰ বোলে।
উম কালি কালি ধুনীয়া কৰিছে যোন। টো নাৰ ওলাই আছে নাৰটোও ধুনীয়া কৰিছে অকনো শিকাই দিয়া নাই চব নিজে নিজে গাই গৈ আছে। খালি সূত্ৰধাৰিটো। আৰু নাৰটো নিজে গাইছে পূত্ৰত হাৰীয়ে এটা বচন মানে কৰি দিবলগীয়া হোৱা নাই। উট সাইতো উম চব মুখজ। কৰি পেলাইছে। তাৰ আগত যোনজন ছোৱালী আগতে ওলাইছিলে শুদ্ধ্ৰতাই সেইজন ছোৱালীও বৰ ধুনীয়া কৰে।
অহ।
আগতে আমি খুতত হি চাবলৈ নাযাও নহয় এই মতা মানুহ। সতে যোছে যে সত্ৰে মই চাবলৈহুত বেয়া পাওঁ।
অহঁ।
মানে ওলালে ভাল লাগে যে।
অ এই সৰু সৰু পোৱালী বিলাক উঠি অহা পোৱালি ন। চাইও ভাল লাগে।
পচন বিলাক এই মতা মানুহকে পচন বিলাক মুখৰ ওচৰত কৈ ক কৰি দিয়ে। মানুহটোৱে গৈ পেলাই কিন্তু এই ছোৱালী। যোনজন যোন দুজনী ছোৱালীয়ে সূতধাৰি নাচিছে আজি একেবছৰ কিন্তু এটা বচন ক'বলগীয়া হোৱা নাই। ধুনীয়াকৈ নিজে নিজে কৈ কৈ নিজে। যে হে নাচি গৈছে উম মই আগতে ৰাসত হওক ভাওনাত হওক মানুহক। কাষে কাষে বহীখন লৈ কৈ কৰি দোৱা দেখোৱেই কিন্তু এই। এইকেইটা মানুহক মানে কবলগীয়া হোৱা নাই ধুনীয়াকৈ নিজে নিজে কৰি গৈ আছে। তেনেকেহে লাগে হয়নেে কিমান ধুনীয়াকো।
মানে আগতে কৰা যে সেইকাৰণে মানে জানেই।
টেকনিক বিলাক জানে। ধুনীয়া কৰিছে মই বহুত ভাল পাইছো মই সুত্ৰৰতো। নাচাওঁ কিন্তু সূত্ৰধাৰি চাবলৈকে যাওঁ। যোৱা বছৰ চাইছো। তাতে এইবছৰ চাইছো মানে ছোৱালী মানুহ ওলালে মই চাই ভাল পাওঁ।
এ নতুন নতুন পোৱালি বিলাক উঠিছে যে সেইকাৰণে।
উঠিছে ভাল লাগে চাই পেলাই। আমাৰ হাৰিয়া কিতু। কৃষ্ণটো উম যোনটো বিষ্ণু আজি কালি ভাওনাত বিষ্ণু ওলাইছে সেইটো ল'ৰা। তাই এতিয়া ৰাসত কৃষ্ণ নাচে। কি ধুনীয়া নাচে তাৰ কাষত কৃষ্ণ নাচিলে কেনেকুৱা ধুনীয়া লাগে নাচে। মানে তাক যিমানতটো মানুহ কালি যিমানতটো মানুহ ল'ৰা সি তাতকৈ ডাঙৰ ডাঙৰ লাগিছে আৰু দেখিবলৈ।
অ' এনেও মুকুত চুকুত কাপোৰ পিন্ধিলে বহুত ডাঙৰ লাগে নহয় মেকআপ। কৰিলে। যোনটো সৰু মানুহে কাপোৰে কানিয়ে ডাঙৰ হৈ যায়।
ধুনীয়া লাগিছে কালি। কিন্তু সেই এটা কথা কথাই হ'ল সি মেকাআপটো কৰি দিয়াৰ লগে লগে তাৰ বমি হৈ যায়।
অ' অ' মেকআপৰ মানে নাম।
নাজানো যে ৰাসতো সি তেনেকে বমি কৰি দিছে যোৱা বছৰ ৰাসত। তাৰপিছত এইবাৰ এতিয়া কালি। ভাওনাটো সি মেকআপ কৰি দিছে মেকআপ কৰাৰ পাছতে সি বমি কৰিছে তিনি চাৰিবাৰ মান কৰিছে বমি।
অ'হ।
বমি কৰিলে বমি কৰিলে মানে কি হতাশ হৈ যায় যে মানুহটো।
অহ অ' সেইটোৱেটো।
মাকহতে ভয়ে কৰিছিলে নাচিব নোৱাৰিব বুলি মই কৈছোঁ কিয় নাচিব নোৱাৰিব ভ। ভগবানে সেইখিনি হেৰি দিব। শক্তি দিব ন যেতিয়া সি যেতিয়া ইমান। ডাঙৰ হেৰিতটো লৈছে তাক এইখিনি ভগৱানে শক্তি দিবই।
দিবইে ভগবানে চাবই অ'।
নাচিছে ধুনীয়াকৈ নাচিছে বাৰু নাচি পেলাই সি গুচি আহিলে আহি শুই থাকিলে সি আৰু। তাৰমানে গাত মানে জোৰ নোহোৱাই হৈ গৈছে আৰু আৰু মানে সি। সিজোৱা খাই আছে যে।
অহ।
মানে ভাওনা বুলি পৰহীয়া পৰহিৰ পৰাটো সিজুৱাই খাই আছে।
সেইটোয়ে তাৰ উপৰিঞ্চি সেইবিলাক মেকআপ কৰিছে তাৰ গোন্ধটো নাকত সোমাই গৈছে। গেছ নিচিনা হৈ গৈছে। উম।
সেইকাৰণে হেৰি তাৰ বমি হৈছে চাগে।
অ' এনে মেকপ আৰ্টিষ্ট বিলাক। এইবিলাক ভাৱৰীয়া মেকআপে কৰে নে? নে আৰ্টিষ্ট মাতে।
নহয় মাতে মানুহ বেলেগ মানুহ মাতে। আগতে যেনেকে ভাৱৰীয়া বিলাক মেকাআপ কৰিবলে মাতিছিলে তেনেকুৱা মানে আজিকালি। বেলেগ বেলেগ আহে। আগৰ আগৰ আগৰ মেকাআপ বিলাক দেখা নাই কেনেকুৱা কৰে।
অ' আগৰ বিলাক কিবা দমফলা চমফলা।
দমফলা দমফলা কৰা আৰু একেবাৰে কিবা দগতা দগধা হৈ থাকে। মেকআপটো দেখিবলৈকো ভাল নালাগে। সেইকাৰণে হেৰি। এইবাৰ এতিয়া মানে মেকআপটো হেৰি ধুনীয়াকৈ কৰে।
অ ব্ৰাইডেলৰ নিচিনা লাগিছে মেকআপ খিনি।
অ ব্ৰাইডেল মেকআপ কৰা নিচিনা হৈছে।
উম অ ভাল লাগিছে মেকআপ খিনি ভাল কৰিছে কিন্তু। আমাৰ ইফালেও কৰা নহয় তেনেকুৱা মানুহ বিলাকৰ মানে ব্ৰাইডেল নিচিনা কৰে।
উম।
উম।
কোনে কৰিছে মেকআপ
হুম এই সৰু সৰু পোৱালি বিলাককে দিব লাগে বুইছে কৃষ্ণ